নমস্কাৰ।
হয় নমস্কাৰ, কি কৰিছা?
মই এনে আছোঁ‌, তুমি কি কৰি আছা?
অ', মইও এনেই আছোঁ।
অ', কিবা খালা?
নাই খুৱা, তুমি?
নহয় মই খালোঁ‌ বাৰু, আজি কেনেকুৱা গ'ল দিনটো?
আজি মোৰ ভালেই বহুত ভালেই গ'ল, তোমাৰ?
মোৰো ভালে গৈছে দিয়া। আজি আমি অকণমান এ অসমৰ বিষয়ে আলোচনা কৰো, অকমান টাইম দিব পাৰিবা?
অ', নিশ্চয়।
ঠিক আছে বাৰু আমি অসমৰ বিষয়ে অলপ আলোচনা কৰোঁ‌। তুমি অসমৰ, অসমৰ বিষয়ে কিবা ক'ব পাৰিবানে?
অ', নিশ্চয়।
অ', কোৱাচোন।
এতিয়া ক'ব গ'লে আমাৰ অসমখন বহুতেই ধুনীয়া। অ', বহুতেই এতিয়া ব্যৱস্থাবোৰ বহুতেই বেছি বহুতেই সু-ব্যৱস্থা ভাল হৈ গৈছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আমাৰ কাৰণে বহুতো বহুতো আমাৰ কাৰণে কষ্ট কৰি পেলাই আমাক বহুত সুবিধা দিছে। ৰাস্তাৰ ক্ষেত্ৰত হওক বা মাইকী মানুহৰ অৰুণোদয় তেনেকুৱাত, এনেকুৱাৰ পৰা বহুতো সুবিধা দিছে। আমাক স্কুলত পঢ়াৰ নামত অ' মোৰ আঁচনি দিছে। খেতিয়কৰ নামতো আঁচনি দিছে। তেনেকে আমাক চৰকাৰে বহুত সুবিধা দিছে।
হয়, হয়। অসম-অসমৰ মানে এতিয়া অসম অসম বুলি ক'লেতো তোমাৰ বহুত মানে বহুত কথাই ক'ব পাৰি। ধৰা অসমৰ অসমত এতিয়া মেইন বুলি ক'লেতো বিহুৱে থাকে। বিহুতো নানান ধৰণৰ ধৰা গান-নৃত্য এইবিলাক ঢোল-পেপা আদি বদা বজাই। বিহুটো আমি পালন কৰোঁ। অসম-অসমত মানে বিহুটো মেইন আৰু মানে বিহু বুলি ক'লে অসমখন মানে এটা মানে উৎফুল্লিত হৈ উঠে। তেনেকুৱা ধৰা আৰু তোমাৰ অসমত বিভিন্ন জাগাত বিভিন্ন ধৰণৰ সংস্কৃতিৰ লগতে কলা-সংস্কৃতি এনেকুৱা টাইপৰ বস্তু চলে আৰু। তাৰ লগতে আমি জড়িত যিহেতু আমিও এটা অসমীয়া। হয়নে নহয়? এনেকুৱা বিহু বিহু বুলি ক'লে তোমাৰ বি-বিহু থাকে তিনিটা এনেকুৱা টাইপৰ বা ৰঙালী বিহু কটালী বিহু এনেকুৱা টাইপ। ৰ থাকে আৰু তোমাৰ ধৰা পিঠা পিঠা খোৱা যায় বিহুত এনেক আৰু নানান গৰু বিহু পালন কৰোঁ। মানে অসমখনত তোমাৰ, থাকি বহুত ভাল লাগে।
বহুতে-বহুতেই ধুনীয়া।
আৰু তুমি যেনেকৈ ক'লা এতিয়া ধৰা হেমন ন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে বহুতো আঁচনি দিছে। এইটো মানে যথেষ্ট এটা ভাল লগা ভাল লগা কথা মানে। অসমখন মানে আমাৰ আগত কৈ বহুতখিনি আগবাঢ়ি গৈছে। সেইটো এটা দেখি ভাল লগা থা বাট নানান ধৰণৰ তোমাৰ হয়, বহুতখিনি আগবাঢ়ি গৈছে। নানান ধৰণৰ তোমাৰ বস্তু বস্তু দেখা পোৱা গৈছে, বিদ্যালয় হওক, মহাবিদ্যালয় হওক, ডাঙৰ ডাঙৰ হস্পিতেল। এনেকুৱা টাইপৰ বস্তু বহুতখিনি আগবাঢ়িছে, সেইবোৰ দেখি আমি ভাল পাওঁগে অসমত।
অঁ।
হয় আৰু তোমাৰ ভাল বুলি ক'লে কিছুমান তোমাৰ বেয়াও বেয়াও মানে, যেনেকৈ মানে এটা পইচাৰ দুপিঠি থাকে, মানে তেনেকুৱাকৈ কিছুমান ভালৰ লগতে বেয়াও থাকে। একদম মানে অ'! ধৰা আমাৰ অসমতে এতিয়া বানপানী বুলি ক'লে বানপানীতো অসমত হৈয়ে থাকে। তেনেকুৱা মানে ধৰা সমস্যাও দেখা পোৱা দে-দেখিব পোৱা যায়।
গুৱাহাটীত অ' বহুত বহু ধৰণৰ ব্ৰিজ হোৱাৰ বাবে পানীয়ে যাব নোহোৱাত যাব নোৱাৰা বহুত মানে ৰাস্তা বন্ধ হৈ গৈছে। তেনেকে পানী জমা হয়, হৈ পেলাই বানপানী হৈ হৈ যায়গে। তেনেকেই কিছুমান গুৱা-বানপানীৰ ক্ষেত্ৰততো গুৱাহাটী বহুতেই বহুতেই মানে অ' বেয়া পৰিস্থিতি হৈ পৰে।
অ' হয় মানে আমিতো দেখিছো অ, হয় হয়, আমিতো দেখোৱেই বা পানী হ'লে তোমাৰ গুৱাহাটীখননত তুমি যেনেকে কলা বহুতো অসুৱিধা মানে গাড়ী মটৰ আজি মানে ফচি থাকে বা গাওঁ অঞ্চলতো যিহেতু আমি গাও অঞ্চলত মই তুমি মানে গাঁও অঞ্চল বাকৰিতো তাত মানে বৰষুণ মানে বৰষুণৰ ক্ষেত্ৰত মানে বহুতো বান বানপানী হয়। বানপানীৰ ফলত বহুতো মানে কিবা আৰু ধৰা খেতি বাতিৰ হওঁক বা গৰু ছাগলী হওঁক এনেকুৱাও মানে বহুত উটুৱাই লৈ যায় তেনেকুৱা দেখিবলৈ পাওঁ। বা চহৰবোৰ চহৰবোৰতো ধৰা পানীবোৰ সোনকালে জমা হৈ যায় তাৰ ফলতো মানে বহুতো বহুতৰে বহুত মানে দিগদাৰ হয় আৰু। তেনেকোৱাও দেখিবলৈ পাইছোঁ, যিহেতু আমি অসমতে থাকো অসমত দে- দেখা কথা খিনি ক'লোঁ তেনেকুৱা। তোমাৰ এনে অসমৰ ধৰা কেনেকুৱা মানে কেনেকুৱা ধৰণৰ মানে ভাল লাগে আৰু জেগাই হওক বা তুমি অসমৰ কোনটো জেগাত বেছিকৈ মানে ভাল লাগে। মানে তোমাৰ ধৰা গৈ পাইছা বা ভাল নিজে মানে অনুভৱ কৰিছা এনেকুৱা জেগা আছে?
আছে মই তেনেকৈ মইতো এনেই চিটিতে থাকোঁ গুৱাহাটীতে থাকোঁ। ত' মোৰ কাৰণেটো গুৱাহাটীখনটো খুবেই ধুনীয়া থাকি বহুতেই ভাল লাগে। বাট বানপানী হ'লে অলপ অলপ প্ৰব্লেম হয় আৰু।
অ।
বানপানীৰ ক্ষেত্ৰত পানীবোৰ যাবৰ কাৰণে জেগা নহয়।
উম, হয় হয়।
বানপানীৰ ক্ষেত্ৰত অলপ গুৱাহাটীত অলপ সমস্যা পৰিস্থিতি হয় আৰু। আৰু গাঁৱত হ'লে গাঁৱত হ'লে পথাৰ থাকে বা পথাৰত পানীৰ বহুত প্ৰয়োজন এতিয়া খেতি কৰা টাইম। খেতিৰ টাইমতো পানী লাগে।
হয়।
চব তেনেকৈ বহুত সেনেকৈ আৰু।
অ, তুমি যোনটো কথা কৈছা শুনটো একদম সঁচা কথা। মানে ধৰা খেতিত পানী লাগিব তথাপিও মানে ধৰা পানীটো যেতিয়া বেছি হৈ যাব ন তেতিয়া তুমি এটা ধান ৰ ৰুবা ৰোৱাৰ পিছত তুমি যেতিয়া পানীটো মানে তাতকৈ বেছি হৈ যায় তেতিয়া ধৰা ধান তো বেছি বেয়া হৈ যাব। এনেকুৱা ধৰণৰ সমস্যা থাকে। এই এনেই ধৰা আমাৰ অসমতো বহুত ভাল ভাল জেগা আছে ধৰা কাজিৰঙা, ৰাষ্ট্ৰীয় উদ্যান এখন আছে, বা বহুতো মাজুলী আছে, বহুতো নানান ধৰণৰ জেগা আছে। কাজিৰঙা কথা ক'বলৈ গ'লে তোমাৰ তাত যাই বহুতো মানে- কা কাজিৰঙাখনতো এখিঙীয়া গড়ৰ কাৰণে বিখ্যাত ধৰা তাত- ত আমি ধৰা গড় গড়বোৰ দেখো তেনেকুৱা- বা আজিকালি তোমাৰ- মানে বহুত খিনি আগবাঢ়ি গৈছে আৰু, এনে তুমি অসমৰ মানে- হয় হয় মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে, কিছুমান মানে জেগাত মানে মানে অসমতে বহুত জে জেগা আছে, তেনেকুৱা জেগা পাহাৰ আছে, পাহাৰ আছে, নদী আছে, ডাঙৰ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ বুলি ক'লেতো আৰু অসমৰ- মানে এটা বহুত মানে ভাল লগা আৰু। ব্ৰহ্মপুত্ৰৰ পাৰত তুমি বহি যেতিয়া পঢ়িবা বহুত ভাল লাগে, তেনেকুৱা- মানে নদী আৰু অসমৰ, বাহ বা মাজুলী - বুলি ক'লা তুমি-
নদী দ্বীপ যিটো আছে আমাৰ নদী ব্ৰহ্মপুত্ৰ- তাৰ মাজত তো খুবেই ধুনীয়া,
হয়, হয় বহুত ধুনীয়া।
বহুত ধুনীয়া,
উম তুমিটো ক'লাই ধৰা নদীদ্বীপ আছে নদীদ্বীপৰ- ওপৰত তুমি কিবা ক'ব পাৰিবা?
নদীৰ দ্বীপৰ ওপৰত মই, তেনেকে মই নাজানো বাৰু,
অ ঠিক আছে বাৰু নদীৰ দ্বীপৰ ওৰত নাজানিলেও কথা নাই, নদী দ্বীপ মানে কি আৰু নদীৰ যি বোৰ- পাৰ থাকে সেইবিলাকে এনেকুৱাই নদী বুলি আমি নৰ্মেলি আমি জানো আৰু, সেই- এইটোৱে নদীদ্বীপ ধৰা, বিশেষ সেইটোৱে তোমাৰ বাক-
তাত যদি আৰু কিবা বিশেষ জানিব লগা আছে মই ইমান-
হয় তুমি, হয় হয় হয়। এইটো তুমি চাই ল'বা পিছত বা- তুমি যিহেতু মানে অসমতে থাকা, কোনোবাই ধৰা সুধি দিলে তুমি ধৰা- ক'ব নোৱাৰিলা তেতিয়াতো তোমাৰ লাজ লাগি যাব। তেতিয়া মানে তুমি ক'ব পাৰ পৰা কাৰণে এইটো চাব লাগিব তুমি। হয়নে নহয়? তুমি চাই অ তুমি চাই ল'বা, তুমি পিছত আৰু- আৰু ধৰা অসম অসমতে আৰু বহুতখিনি জেগা আছে, জেগা বুলি ক'লে তোমাৰ- অসমখনতো মানে ডাঙৰে বহুত খিনিয়ে ডাঙৰ তুমিও গম পোৱা চাগে।
অঁ বহুতেই ডাঙৰ। আৰু খুবেই ধুনীয়া থাকি বহুত ভাল লাগে।
খু হয় খুবেই ধুনীয়া থাকি বহুত ভাল লাগে। অসমত মানে আমি বাকৰি মানে বহুত মানে এটা নিজকে বহুত- মানে বুলি ভাবো আৰু, মানে ধৰা আমি যিহেতু নিজেও হক অসমীয়াতটো অসমীয়াই চলে অসমীয়া ক'ব ক'ব জানিব লাগিব। তুমি ধৰা কি এতিয়া বেলেগ বেলেগ জেগা এটা মানুহ, মই বেলেগ জগা এটা মানুহ, আমি এতিয়া- কথা পাতি আছো ধৰা তেনেকুৱা আৰু, বা পিছলৈ লগ পাম কেতিয়াবা ভাল লাগিব আৰু অসমখন ফুৰিম,
অ নিশ্চয়,
হয় কওকচোন,
যেনেকে এতিয়া আমি অসমীয়া মানুহ। লগত বিভিন্ন ধৰণৰ বিভিন্ন জাতি আছে। যেনে কাৰ্বি মিচিং বড় তেনেকে বিভিন্ন ধৰণৰ জাতি চব আমি চব মিলি একেলগে থাকো আমি যেনেকে অসমীয়া আৰু আমি অসমত চব অসমীয়াই থাকিব অসমীয়াই থাকিব লাগিব সেইটো আছে বাত অসমীয়াত চি বেছি আছে, তাত তাত অসমীয়া মানুহৰ লগতো বহু আছ বহুত-বহুত জাতি আছ এ‌ ঠিক তেনেকে আমি চবেই, আমি চবে একেলগ গে থাকোঁ, একেলগে বাস কৰোঁ, খুবেই ভাল লাগে।
হয়, হয়, মানে ধৰা অস তুমি যেনেকে ক'লা অসমত কাৰ্বি আছ যে, ব বহুতো মানে জন বিভিন্ন ধৰ হয়, বিভিন্ন ধৰণৰ সংস্কৃতি আমাৰ অসমতে চলে। যিহেতু আমি গতিকে গোটেই সংস্কৃতিবোৰ মিলি চলো ন' সেইটো কাৰণে আমি অসমখনত অসমখনত ঘূৰি আমি সেইবিলাক অনুভৱ কৰিব লাগে অসম মানে ধৰা এতিয়া বৰ‌‌ ল বড়ো আছে আমাৰ বড়ো লোকসকলৰ ফালে গ'লে তুমি মানে বড়োসকলে কি কেনে ধৰণৰ বাস কৰে, কি খাই ভাল পায়, তেনে কোৱা কিছুমান কথা অসমতে জানিব পৰা যায় অসমৰ এইবোৰে ভাল লাগে। অ', তুমি এতিয়া ধৰা কাৰ্বি কথা কৈছা, বা কাৰ্বি সকলৰ কেনেকুৱা, কেনেকুৱা খাদ্য খায় ভাল পায় তেনে কোৱা কেনেকুৱা কি কৰি ভাল পায়। সেইবোৰত যেতিয়া যাবা, তেনেকুৱা মানে সেইটো জা জনা যায় আৰু।
হয়, হয়।
হয়, ঠিক আছে বাৰু আজি আ আপোনাৰ লগত কথা পাতি বহুতখিনিয়ে ভাল লাগিল, মানে বহুতখিনি কথা শিকিব পাৰিলোঁ, ধন্যবাদ। অ', পিছলৈ লগ পাম ঠিক আছে বাৰু ধন্যবাদ। অ', ৰাখা।